হেল্ল' বপা। অ, ভালে আছ তোমাৰ ভালনে?
অ, ময়ো খবৰ পাতি ভাল।
অ, পিছে আৰু বা ঘৰত তোমাৰ ভালে আছে সক কৰিব
সকলোৱে ভালে আছে সকলোৱে ভালে আছে।
অ, ঠিকেই আছে চবৰে ভাল।
আৰু কিবা, আ তাতে কি কিবা খোৱা পানীৰ কিবা প্ৰব্লেম হৈ আছে নেকি?
খোৱাপানীৰ প্ৰব্লেম মানে কি খোৱাপানীৰ প্ৰব্লেমৰ কথা কৈছা।
মানে খোৱা পানী এনে, পানী কম হৈছে, খোৱা পানী পোৱা নাই, কিবা অহা নাই পানী সেইবিলাক প্ৰব্লেম কিবা হৈ আছে।
অ', ইয়াতে ইয়াতেতো অ, হয় হয় এই গৰম আৰম্ভ গৰ, হয় হয় গ গৰম দিনটো আৰম্ভ হোৱাৰ পৰা মানে, এ কুঁৱাৰ পাৰ পানীবোৰ কমি কমি গৈছ এ আৰু, প্ৰায় সকলোৱে কুৱাঁবোৰ শুকাই গৈছে ইয়াতে।
আমাৰ ইয়াতে আমাৰ কুঁৱাটো পুৰা শুক কাইছে খোৱা পানীৰ কুৱাঁটো। একদম দিগ হৈ আছে ইয়াতে আমাৰ, আৰু জি এম চিৰ পাইপটো লগাইছিলোঁ সিটো পানী এতিয়ালৈকে দিয়া নাই তাৰ পৰা।
অ', হয় হয় পাইপটো, অ, মানে খান্দি খান্দি মই ব পাইপ লগোৱাটো কেতিয়াবা দেখিছিলো তাত
হয় হয়।
আমাৰ এইফালেও পাইপ লগাই কিনে বহুঁৱা আছ কিন্তু এতিয়ালৈকে পানী দিয়া নাই যে তেওঁলোকে এ কিবা, এপ্ৰুভেল আহা নাই। এপ্ৰুভেল আহাৰ পিছত তাতে পানী দিয়া ব্যৱস্থাটো কৰিব বুলি কৈছ
আমি আমি ইয়াতে কানেকশ্যন লৈছিলো এতিয়ালৈকে পানী দিয়াই নাই। একদম দিগদাৰে খোৱা কাৰণে, বাহিৰ বেলেগ আকৌ ঘৰৰ পৰা আনা লগা হৈছে মাছ
অ বেলেগৰ তাৰ পৰা আনিব লাগে নেকি?
হয় হয় বেলেগৰ ঘৰৰ পৰা আনো আমি একদমে দিগদাৰ কোৱাটো শুকাই গৈছে এনে বাহিৰ বাহিৰৰ কাৰণে আছে এক্সট্ৰা কোৱা এইটো খোৱা পানী কোৱাটো পুৰা শুকাই গৈছে।
অ আচ্ছা তোমাৰ মানে খোৱা মানে এইবিলাকৰ কাৰণে মানে বহুতে অসুবিধ সৃষ্
অ, এতিয়া যে ইমান গৰম যে, খোৱা পানীয়ে বেছিকৈ খাই আছোঁ যে আমি, বহুতকৈ লগা হৈ গৈছে। ইমান গৰম যে আৰু, পানীটো বেছি লগা হৈ গ'ল।
অ ঠিকেইেতো, ঠিকেই হয়, ঠিকেই হয়। কিন্তু এতিয়া চোৱাচোন তোমাৰ খোৱাাপানীৰ বা, সমস্যাৰ কাৰণে কিমান মানে এইটো হৈ আছে? আৰু যিহেতু এতিয়া টো জি এম চিৰ পাইপ প্লাই অহা নাই মানে পালে আহা নাই
হয় হয়। একদমেই দিগদাৰি। ইফালেটো, ইফালে একদমেই দিগদাৰ। আমাৰ ইয়াতে তিনিটা চাৰিটা ঘৰ আছে আমাৰে, আশে পাশে। সিহঁতৰো একদমেই দিগদাৰ।
অ।
না লগা হৈ আছে পানী বিলাক।
ম‌ই ডা
কিনি, কেতিয়াবা কেতিয়াবা বেলেগৰ ঘৰৰ পৰা আনি কেতিয়াবা কিনি কিনে খাওঁ এনেকা হৈ আছে।
টো ইমান মানে খোৱা পানীৰ কাৰণে ইমান আহ সমস্যা হৈছে বুলি মই ভাবা নাছিলোঁ। এনে সমস্যা
ভালে আছে না! ত সেই সেইটো কাৰণে অকমান দিগদাৰি হৈ যায় আমাৰ। পানী গাড়ীটো মানে উট ঠি নাহে ভাল কৰি।
হয় হয়। পানী গাড়ী, হয়। মই মানে নে লাষ্ট অ তোমাৰ চাৰি পাঁচ দিন ধৰি মই পানীৰ গাড়ীত ফোন কৰিছিলোঁ। যোৱা সপ্তাহত এবাৰ ল'লোঁ পানী। আৰু এইটো সপ্ প্তাহত লাগা আছিলে কাৰণে মই ফোন কৰি আছোঁ। অ, তেওঁলোকে ৰিচিভ কৰি, এ সেইটোও ক'ব পৰা নাই যে আহিম। আহ পানী দিম কেতিয়া দিম এইটো এতিয়ালৈকে ঠিক কৰা নাই, অ মই আজিও ফোন কৰিলো দুবাৰমান। পানী যদি দিলে হয়। ভালেই হ'ল হয়। এতিয়ালৈকে ফোন টো কৰি কেনে কোৱা নাই যে আহিম। আজি দিব, কালি দিব বুলি এনেকে। কোৱা নাই এতিয়া লৈকে।
হয় হয়। আমি কৰিছিলোঁ। ফোন কৰিছিলোঁ। আমাক কৈ আছে আমাৰ, আমাৰ হেন্তলৰ পানীৰ চাপ্লাইটো মানে কম হয় হৈ গৈছে। বহুতে মানুহে মানে খুজি আছে পানী হেন্তে দিব পৰা নাই সেনেকে কৈ আছে। আমাৰ ইয়াতে পোৰা কষ্ট হৈ আছে পানীৰ কাৰণে। হয়।
পিছে এতিয়া খোৱাপানী বোৰ, অ খোৱাপানীৰ ব্যৱস্থা কেনেকে কৰি আছ? বেলেগৰ ঘৰ পৰা অনা?
অ মানে যাওঁ আৰু ৰাতিপ। পুৱা যাওঁ, এপাক যাওঁ ৰাতিপুৱা আনিবৰ কাৰণে। সেই দুপৰীয়া এপাক যাওঁ। সেই। মানে জল্দি-জল্দি শেষে হৈ যায়। এবলটিং আনো শেষে হৈ যায়। তাৰিছত গধূলি এপাক যাওঁ, তিনিবাৰ মানো যাওঁ। আৰু অকমান ত আৰু অকমান। তল আছে সিহঁতক উঠি কেনে আহিব লাগে। দাঙি কেনে উঠি কেনে বহুত কষ্ট হৈ যায়।
হয় হয়। কিহত আনা নো? দ্ৰাম মত আনানে? বালটিংত আনা?
না না এ বাল্টিঙত আটনো দ বাৰ লিটাৰ এটা বাল্টিং আছে সেই সেইটোত আনো আৰু। আৰু এটা দুটা, এটা দুটা বৰ হোটেল লৈ যাওঁ।
টিঙত পানী উঠোৱাটো আপত অলপমান
হয়, হয়, হয় আৰু কোৱাটো তুলিব কাৰণে একদম কষ্ট মানে ৰিং নাই এনে হাতেদি এনে ৰছী দি কিনে টানি থাকিব লাগে। কুঁৱাতটো অকণ তলত আ পানীটো একদম তলৰ কুৱাৰ। একদম হাত-চাত বিষায়ে যায় সেইটো নক সৰু যে এইবাৰ এনেকে কষ্ট হৈ গ'ল সেইকাৰণে কৰিব লগা হৈ আছে আমাক।
অ এইখিনি গোটেইখিনি মানে সেই কুঁৱাৰ পানীবোৰ নোহোৱা কাৰণে
হয় হয় একদমেই দিগদাৰ
বাকী তোমাৰ, বাকী তোমাৰ আহ এতিয়া ওচৰত কোনোবা আৰু কুঁৱা খান্দিছিলে নেকি?
নাই নাই কোনো, অ এজন খুৰা এয়াতে আছে সেইটো খান্দিছে মানে পানীটো খান্দিছে বাত পানীয়ে পোৱা নাই সেনেকা হৈ গ'ল। বেয়া জেগাত খান্দি দিলেহেতে পানী পোৱা নাই আৰু এনে পাথৰ আছে ডাঙৰ এটা
অ আচ্ছা আচ্ছা তাৰমানে কি হয় হয় বেছিভাগ মানুহৰ কোৱা শুকোৱাৰ কাৰণ োৱ হয় যে এ সিহঁতৰ কিম মানে একে অপজিত ডাইৰেকশ্যনত যদি বেলেগ এখন কুৱা খান্দি দিয়ে তেতিয়াহ'লে সেই কুঁৱাৰ পানীবোৰ সেই বেলেগ কোৱাই এ কাল ঢাল খাই বুলি কয় তো
হয় এইটো ফালে নাযায় আৰু
হয় হয় সেই সেইকাৰণে যদি কোনোবাই কোৱা সান্দিছিলে ত' সেইফালে যাব পাৰে
হয় আমিও ভাবিছো আৰু এটা কুৱা খান্দিমে বাৰু একদম দিগদাৰ হৈ আছে
অ ঠিকে আছে হয় হয় খান্দিব লাগে নাখান্দিলে উপায় নাই নহয় আমাৰ ইয়াতেতো কোৱাৰ ব্য্ৱস্থা া নাইে আ আমিতো সেই পানী কিনিয়ে খাব লগা হয়
বৰিং বৰিং কৰিম বুলি ভাবিছিলো ইমান পইচা লয় বৰিং কৰোতে বহুতেই পইচা লয় লয়
হয় হয় মই মই মইো সুধিছিলো মই বৰিঙৰ কথা সুধিছিলো যে মোৰ এজন চিনাকি কি আছিল তেওঁ মই সুধিলো যে বৰিং ক তলত যদি বৰিং কৰে তেতিয়াাহলে যদি আহ কম খান্দতে পানী ওলাই যায় তেনেহলে বেছি খৰচ নপৰে আৰু যদি বেছি এক খান্দিব লগা হয় তেতিয়াহ'লে খৰচটোও বেছি কি কৰিব আৰু তুমি পাহাৰতো অ বৰিং কৰিব নোৱাৰা ন অঁ
হয় হয় বহুত কষ্ট মানে কৰিব পাৰে বহুত কষ্ট হৈ যায় আৰু বহুতে পইচা লাগে পাহাৰত কৰিলে
হয় হয় এইটোতো
এইযে আৰু কেতিয়াবা কেতিয়া পাথৰ পাই যায় যে কাৰণে বহুত কষ্ট ইয়াতে আৰু পঢ়ৰ কাৰণে
হয় হয় সেইটোতো হয় মই মই সুধি কিনে মই গম পালো যে বহ পইচা এতিয়া হাৰি কিনে আছে। আহ সমান জেগা সমান মানে সমান জোগাত তোমাৰ কম পইচাতে হৈ যায়। যত কম খান্দিলে মানি পোৱা যায় আৰু পাহাৰ বিলাক কত অলপমান বেছিকে লয় সিহঁতৰ
হয় হয় হয় কষ্টও হয় আৰু
অ বৰিং এতিয়া কি তাতে বৰিং কৰিম বুলি ভাবি নেকি কি
কৰিম বুলি আাক লৈছিলো খবৰ বিলাক কেনেককা হয় দাম বিলাক ইমান দাম শুনি কিনে লোৱা নাই আৰু ইমান পইচা নাই যে এতিয়া পানী কিনি কিনে খাই আছো আৰু কেতিয়াবা কেতিয়াবা বেলেগৰ ঘৰ পৰা আনো যেতিয়া পানী নাপাওঁ আৰু এনেকা হৈ আছে। কষ্ট মানে অকমান
অ হয় তাতে এতিয়া পাহাৰত হয় হয় পাহাৰত মানে বৰিং কৰিবতটো সহজ নহয়
হয় আৰু বেলেগৰ মানুহ বেলেগৰ ঘৰৰ পৰা অনা ঋটো ভাল ভাল নালাগে আৰু
হয় হয় বেলেগে বেলেগ মানুহৰ ঘৰৰ পৰা পানী অনাতো ভাল নহয়। মানে সদায় আনিব মন নাল নালাগে কিবা ক'বও পাৰি হহ কিবা ক'বও পাৰেি সিহঁতে
বেলেগৰ আৰু বেলেগক কোৱা সেনেকৈ সদায় সদায় আনি থাকিব নোৱাৰে আৰু
হয় সেইটো হয় আৰু জি এম চিৰ পানী যদি দিলে হয় তেতিয়াহ'লেও এই সমস্যাৰ সৃষ্টি নহল হয়
পাইপ বিলাকো লগাইছোে জি এম চি এতিয়া পানী লগ এতিয়ালৈকে দিয়াই নাই মানে কিবা হৈ আছে দিয়াই নাই আৰু
অঁ আমাৰ ফালেও দিয়া নাই আমাৰ ফালেও দিয়া নাই পানী আমাৰ ফালে কৈছে যে কিবা এটা এপ্ৰোভেল হোৱাৰ পিছতে সিহঁতে পানীৰ ব্যৱস্থাৰ মানে দিয়াৰ ব্যৱস্থাটোৰ কৰিব আঁহ তাৰ কাৰণে দিয়া নাই আৰু কৰবাত চাগে এতিয়ালৈকে এ পাইপ সম্পূৰ্ণৰূপে কণবোৰ সম কাম বোৰ সম্পূৰ্ণ হোৱা নাই চাগে সেইকাৰণে দিয়া নাই
আমাৰ ফালেও মানে আমিতো লৈছো আৰু ওপৰৰ ফালে চলি আছে পাইপ বিলাক মানে লগাই আছে আৰু আৰু ইফালে আমাৰ অকমান দূৰতে পানীৰ টেংকি আছে যে সেইকাৰণে অকমান প্ৰব্লেম হৈ যায়
কি আছে নেকি
অঁ অঁ অকনমান আগতে আছে আৰু আমাৰ বনাইছে আৰু চৰকাৰে ডাঙৰ কৰিয়ে বনাইছে আৰু পানীয় টেংকিটো
অঁ হয় হয় ঠিকে আছে তেনেহ'লে ঠিকে তেতিয়াহ'লে আৰু কেইদিনমান তোমাৰ আঁহ কেইদিনমানহে অসুবিধাত তাৰ পিছত তোমাৰ অঁ তাৰপিছত আৰু সেনেকুৱা পানীৰ অসুবিধা নহয় আৰু
নহয় নহয় নহয় হয় হয় চাগে এক মাহ ভিতৰত দি দিব চাগে চাগে পানী বিলাক দি দিব জি এম চি
অঁ ঠিকে আছে তেনেহলে এ সেইটো যদি টেংকিত তটো হৈছে তেনেহ'লে ভালেই হৈছে আৰু কেইদিনমানতো এনে সমস্যাটো হ'ব বাৰু
লাগিব আৰু পানী খাব কাৰণে পানীতটো লাগিব পানী নহলেতো নহবই আৰু জীয়াই থাকিব কাৰণে পানীতটো লাগিব
সেইটো, সেইটোতো হয়ে। পানীটোতো পানী নহলেতো নহবই ন? পানীটোতো লাগিবই। আহ ঠিকে আছে এতিয়া জি এম চি যিহেতু, সেনেকুৱা কৰিছে আৰু কেইদিন সোনকালে দিলে ভাল। হয়। আমাৰ ফালেও যদি সোনকালে সিহঁতে দিয়াৰ ব্যৱস্থা কৰে। তেনেহ'লে আমাৰ ফালেও এ পানীৰ সমস্যাটো নোহোৱা হ'ব। আমাৰ ফালে খোৱাাপানীৰ ব্যৱস্থা মানে সমস্যাটো ইমান নাই। আহ ধৰা গাড়ী বোৰে দিয়ে থাকেতো। আহ কেতিয়াবা যদি আহ হঠাতে শেষ হৈ যায় তেতিয়াহে সমস্যা হয় নহলে এনেহলে এনে এইটোতো সপ্তাহত দুবাৰ তিনিবাৰ কে আহেই গাড়ীবোৰ।
আমাৰ ইয়াতে মানে সপ্তাহত এবাৰেই আহে, মানে সপ্তাহত এবাৰেই আহে আমাৰ ইয়াত। অকমান কষ্ট হয় যে আমাৰ ইয়াতে পাহাৰ উঠি কিনে আহিব কাৰণে।
অ', আচ্ছা হয়, হয়, হয়, হয়, হয় পানী হয় পানী টেংকি চিটেক্সটো লৈ কিনে যোৱাতো অসুবিধা হয়তটো। এ ঠিকে আছে দে-দিয়া ফোন কৰিলে ভাল লাগিল।
অ', সেইটোয়ে কৰিছিলো এতিয়া কেনেকে খবৰ পাতি লব কাৰণে কেনেকা তাতে পানীৰ ব্যৱস্থাবিলাক আছে কি নাই? সেইটোৱে কৰিবৰ কাৰণে কৰিছিলো দিয়ক।
আহ ঠিক আছে দিয়া দিয়া। বাবু দিয়া অ, অ।